অ কোৱা হেল্ল'
কি কৰিছা? কি
একো নাই এনে বহি আছো, তুমি?
মইয়ো এনেই।
একো নাই বহি আছো, তুমি কি কৰি আছা?
বাকী খবৰ ভাল?
ভাল ভাল, তোমাৰ?
মোৰো ভালেই।
আচ্ছা
তুমি কিবা কৰি আছা?
নাই ৰবা এনেই অ আচ্ছা মই অ মই ৰিলচ স্কল কৰি আছিলো।
ৰিলছস্কল
অ মানে ৰিলচ চাই আছিলো এনে।
অ ৰিলছ ৰিলছ স্ক স্ক্ৰল কৰি আছা বুলি কৈছা
হয় হয় বাকী ঘৰত আংকল আন্টি হয় অ আচ্ছা
আছে তোমাৰ
ভালে আছে।
অ আৰু বাকী মানুহ
ভালে চব ভালে আছে।
কি কৰি আছে, কোনে কি কৰি আছে?
মাই ভাত বনাই আছে পাপা আহিলে ৰবা এতিয়া জাষ্ট আৰু ভাইটি পঢ়ি আছে।
অ ভাইটি কি পঢ়ি আছে?
সেই মানে এইবাৰ টুৱেলভত ন কমাৰ্চৰ লাইনত পঢ়ি আছে যে।
অ অ তুমি ইমান দিন হ'ল আমাৰ ঘৰত অহা নাই যে।
অ ৰ'বা মানে সেই ইণ্টাৰ্ণশ্বিপ ষ্টাৰ্ট হৈ গ'ল ন। সেইকাৰণে বিজি থকাৰ কাৰণে যাম দিয়া এতিয়াতো মোৰ শেষ হৈ গল। অ অ নিশ্চয় যাম দিয়া।
আহিলে একেলগে ফুৰিব যাম দিয়া।
অ অ যাম দিয়া এতিয়া তোমাৰ শেষ হৈ গ'ল ন ইণ্টাৰ্ণশ্বিপ।
অ কাৰণ বহুত দিন হ'ল মই মানে ক'তো ফুৰিবই যোৱা নাই।
অ। যাম দিয়া বৰষুণ মানে অলপতো কমক ভাল নালাগে ন বৰষুণ দি থাকিলে।
অ ইমান বৰষুণ দি আছে ন।
তাকে পুৰা পানী হৈ আছে ৰ'দৰ ফালে।
অ সেয়া তুমি চাইন্স মিউজিয়াম গৈছা?
অ গৈছিলো বহুত আগতে ৰিচেন্টলি ক'ত যোৱা নাই ৰ'বা।
আমাৰ ঘৰত আহিলে আমাৰ ঘৰৰ পৰাই চাইন্স মিউজিয়াম চাব যাম দিয়া।
অ যাম দিয়া বাকী লগৰবোৰক যোৱা নাই আজিলৈ।
নাই যোৱাই নাই সমযে নাপাওঁ। আৰু কলেজ বন্ধ থাকিলেও মানে ঘৰতে থাকিব মন যায়।
আচ্ছা আচ্ছা যাম দিয়া একেলগে আমি।
ঠিক আছে একেলগে আমি যাম দিয়া। পিছি কেনেকুৱা লাগে গৈ?
ভালে লাগে মানে চব তাতে চাইন্সৰ ৰিলেটেড বস্তবোৰ থাকে ন অ ধৰিল বায়লজি ডিপাৰ্টমেট বেলেগ থাকে আহ যোনতো সেই আছে তাই ইউনিভাৰছৰ বিষয় অলপ বেলেগ কে দিয়া ভাল লাগে চাই কিনে। চাইন্টিষ্টৰ নাম লিখা
অ তাতে মানে বহুত খিনি শিকিব পাৰে ন।
অ।
গ'লে মানে
হয় মানে তাতে
অ মই আৰু যায়ে পোৱা নাই। যাম যাম ভাবি থাক কো আমাৰ ঘৰত আহিবাচোন একেলগে আমাৰ ঘৰৰ পৰাই ওলাই যাম।
অ অ হ'ব দিয়া যাম যদি বৰষুণটো কমিলওক ন।
তাকেই বতৰটো অলপ ভাল হওঁক, তেতিয়া গৈয়ো ভাল লাগি সিব
অ হ'ব দিয়া। বাকী
আৰু কোৱা তুমি ক'ৰবাত গৈছা নেকি ফুৰিব?
নাই এইকেইদিন তো মই কলোৱে নহয় ইণ্টাৰ্শিপতে বিজি আছোঁ কতো যোৱাই নাই গৰম বন্ধ
অ কিহৰ ইন্তানচিপ?
এই কলেজৰে ৰবাচ আমাৰ ইন্টাৰশ্বিপ কৰিব দিছে।
তুমি কিহৰ ওপৰত কৰিছা?
মানে মই জব এটা কৰি আছিলো চাৰ একচ চিকৰটি এইবিলাক ৰেঞজ যি চেলচ কৰে তাতে কৰি আছোঁ ৰ'বা।
তাৰ পিছত তাৰে পৰা কি চাৰ্টিফিকেট দিব নে নেকি?
অ চাৰটিফিকেট নিজৰে চাৰ্তি পেকটৰ মানে লেক কোম্পানী হয়। অ লাগে ন আজিকালি গভাৰমেন্টে মেণ্টেৰী কৰি দিছে।
অ মানে যিকোনো টপিকৰ ওপৰত তাৰে পৰা দি দিয়ে টপিক।
নহয় মানে ধৰি লোৱা যোনে। যোনটো কৰে অব আমাৰ কলেজৰো আছে। মানতেশৰী আছে কিবা কিবা এ ধৰি লোৱা থাকে আৰু যোনে অফিচৰ পৰা কৰিব বিচাৰে। অফিচৰ পৰা কৰি ল'ব পাৰে যোনে জব কৰে ন' সিহঁতৰ কাৰণে ভাল হৈ যায়।
অ' বুজিছোঁ। বুজিছোঁ এইটো কিমান চেমিষ্টাৰত লাগে।
মানে ফৰ্থ চেমিষ্টাৰ লাষ্টৰ ফালে কৰিব লাগে।
কম্পাল চৰি।
উম।
অ' অ' ঠিকে।
বাকি গধুলি কিবা খালা নে গধুলি?
অ' খালোঁ ৰবা মায়ে মেগী বনাইছিলে।
অ' আচ্ছা -আচ্ছা ভাললাগে এইটো বতৰত। ময়ো মেগীয়ে খাইছিলোঁ এইটো বতৰ মেগী খাইয়ে ভাল লাগে ন বেছিকে। ৰেইনী চিজনত।
সেইটোৱেইটো।
অ'
পিছে ইনট্ৰানচিপহে কৰি আছা চাৰ্টিফিকেট কেতিয়া দিব?
সেইটো গম নাপাও ৰবা মানে। আৱাৰ গিতা কম্লিট হলে ডকুমেণ্টছ তেনেকে টাইম আছে আৰু কেইমান।
অ' মানে আৱাৰলি চিষ্টেমত কিমান আৱাৰ কৰিব দিছে।
উম সেইটো একজেক্ট মনত নাই ৰ'বা কিমান বা আছিলে।
অ' মই এনে শুনা হিচাপত টেন টুৱেণ্টি আৱাৰ নেকি।
অ হ'ব পাৰেই চাগে অ'
অ' তুমিতো জব কৰি আছা ন?
অ' মানে জব এৰিলো ৰবা ছিক্স মান্থ হৈ গ'ল এতিয়া। মানে সেই ৱৰ ৱৰ্ক ফ্ৰম হোম জব বিচাৰি আছো ইচ্ছা নাই আৰু ৱৰ্ক ফ্ৰম অফিচ কৰিবলৈ।
সেইটো হয় বহুত কষ্ট হয় কাম কৰিলে।
তাকে লাইক টুৱেলভ আৱাৰ বাহিৰতে থাকিব লাগে।
হয় হয়।
উম।
আৰু আজিকালি ৱৰ্ক ফ্ৰম হোম কৰিব পাৱে কিন্তু। তেতিয়া মানে ঘৰতো টাইম দিব পাৰি। আৰু নিজকো টাইম দিব পাৰি আৰু সফালে ইনকামো কৰি থাকিব পাৰি।
অ' আৰু ইমান মানে ট্ৰেভেল কৰি যাবও নালাগে টায়াৰ্ড ফিলো নহয় ইমান।
তাকে তাকে যদি মানে এনেকে জব কৰা। যাই ন ওলাই যায় ঘৰত একদমেই টাইম দিয়া নহয়।
উম।
ময়ো ভাবি আছো ৰবা কলেজ। এই মানে শেষ হলে কৰিম বুলি।
অ' আচ্ছা -আচ্ছা কৰিব পাৰা মানে এক্সপিৰিয়েঞ্চো হৈ যাব ন'
তাকে তাকে এক্সপিৰিয়েঞ্চৰ কাৰণে আজিকালি জব লাগে।
অ'
উম আৰু কোৱা বাকী ভাল
ভাল তোমাৰ ফালে চব ভালে আছে আমটি আংকাল হল
ভালে ভালে তে শুন না নেষ্ট উইকত আহিবা তে আমাৰ ঘৰত
অ নেক্সট উইক যাম দেনা বতৰটো ভাল থাকিলে গ'লেই ভাল লাগে বেছিকে মানে পানী হৈ যায় ন জানাই
তটো ভাল হয় মোক তুমি কবা কল কৰি দিবা তাৰ পিছত মই তোমাক লৈ আহিম আমাৰ ঘৰৰ পৰাই ওলাই কিনে একেলগে আমি এই কি কই চাইন্ মিউজিয়াম চাম
অ হ'ব
আৰু কৰ'বাত যাবা নেকি
উম সেই যাব পাৰি তাৰকাগৃহ গৈছিলা এই দূৰত আছে তৰকা গৃহ যে আছে এই দূৰত আছে তৰকা গৃহ
অ লতা শিলত আছে মই কৈছিলো যোৱা যোৱা যাম দিয়া ওলাবা
অ যাম যে ভাল লাগে ন চাই কেনে বহুত
অ প্লেনেটৰিয়াম
উম বহুত বছৰ আগতে গৈছো ক্লাছ ছেভেনত থাকোতে
অ মই কৈছো আজিকালি কি জানা টাইম থাকে ন ৰাতিপুৱা যোনটো ফাৰ্ষ্ট ষ্টাৰ্ট হয় ন অসমীয়াৰ
উম হুম অ
সেইটো টাইমত গ'লে বেছি ভাল তেতিয়া মানে উম বেছি বেছিকে দেখাই মানে অ বহুত কথা দেখায় কিন্তু যোনটো লাষ্ট হয় লাষ্টৰটোত অনলি মানে ৰকেটৰ বিষয়ে দেখায়
অ আচ্ছা আচ্ছা মে টাইম ওৱাইজ বস্তুবোৰ সেই থাকে টপিকবোৰ ন বেলেগ বেলেগ
অ টপিকবোৰ মানে চেঞ্জ হৈ থাকে অনলি এটা টপিকতে মানে নেদেখায় গোটেইকেইটা টাইমত চব টাইমতে বেলেগ বেলেগ অ
আচ্ছা
সেইটো কাৰণে গ'লে মৰ্ণিং অ ঠিক আছে ঠিক তেতিয়া হলে আমাৰ ঘৰত সোনকালতে আহি যাবা নহ'লেবা এটা কাম কৰিম অ ৰাতিপুৱাই আমি ফাৰ্ষ্ট লতাশিল চাম নবা এদিন বেলেগ দিনা আমি লতাশিল চাম ফাৰ্ষ্ট আমি চাইন্স মিউজিয়াম যাম
অ মানে তাতে কলে টাইম হ'ব টাইম লাগি যায় ন বহুত
অ মানে এদিন ধৰা অ যদি তাৰকা গৃহ চাব যাওঁ তেতিয়া ধৰা ওচৰৰত যে নতুনকে পাৰ্ক খন খুলিছে তাতেও যাব পাৰিম
অ যাম দিয়া
ওচৰে হৈ যাব ন
অ অ
তেতিয়া সিটো চাইডে গ'লে সেই দুটা চাব পাৰিম কিন্তু আকৌ তাৰকা গৃহ অকল চাই কিনে চাইন্স মিউজিয়াম চাইন্স মিউজিয়ামতো বহুত ভাল লাগে ক'লা ন, তাতে খেলা, খেলিব পৰা বস্তু আছে নে?
ক'ত তাৰকা গৃহত?
নহয়, নহয়, নহয়, চাইঞ্চ
চাইঞ্চ মিউজিয়াম, অ', আছে আছে, বহুত আছে চাইঞ্চ মিউজিয়ামত।
তৰ ফটো দেখিছোঁ‌ মানে, এনেকে ড্ৰেগনৰ লগত ফটো উঠা। বা মানে এনেকুৱা দেখাইছে আৰু। অ ', তাতে মূৰ্তি কিবা সেনেকে বনোৱা আছে নে কি?
অ'-অ', লাইক ডাইনাছৰ সেইবোৰৰ ষ্টেটো আছে বহুত।
অ'-অ'-অ '।
অ', ভাল লাগে চাব, যাম দিয়া।
বাদ দিয়া ওলাবা তেতিয়াহ'লে।
অ'কে।
তাতে ফাৰ্ষ্ট চাই আহোঁ‌, বতৰটো যোনদিনা ভাল হয় দিনাই যাম দিয়া।
আৰু ভাত চাত খালা মানে বনোৱাই নাই ন?
নাই নাই এতিয়া যাও ৰ'বা খাওগে বনাব।
তুমি বনাবা, নে আনটি বনাব? অ', আচ্ছা আমাৰো ছেম।
অ', তাকে, যাও ৰ'বা যাওঁ মানে যোগাৰ কৰি দিওঁ‌, যোগাৰ কৰি দিলে পুতুকেনে খাব পাম।
অ'-অ', তুমি বনাব জানা চব?
উম, জানো জানো, শিকিছোঁ‌।
আটচ্ছা আটচ্ছা।
অ', মোক মায়ে, মাক আলু-চালু এনেকে গুচাই দিওঁ‌ তাৰপিছত, মায়ে এয়া কৰিব, বনাব, মই আৰু দিওঁৰ। দিওঁ মই মাৰি দিওঁ মা বনাব হৈয়ে যাব
ভালে মানে লগ-লাগি দিলে জল্দি হৈ যায় ন?
তাকে মা মই মিলি বনাওঁ‌। মিলি বনালে, উম।
অ'-অ' এনেই বনাই খোৱা বোৱা খাম, অ'-অ'।
উম, কৰা শেষ হ'লে খাম আৰু লাহেকে। সেই দেৰি হলেও একো কথা নাই, আমাৰ দেৰি হয়ে মানে।
অ', আমাৰো লেতে হয় মানে, বনাব গৈছে মায়ে।
অ'। দিয়াতে ঠিক আছে হ'ব। ৰাখিছোঁ‌, দিয়া, গুড নাইট। ঠিক আছে তুমি কৰিবা, নেক্স আমি ইয়াত যোৱা প্লেন বনাম দিয়া, তুমি